হেল্ল',
কোৱা?
ফ্ৰী হ'লা নেকি?
নাই লিখি আছে।
আৰু কিমান বাকী এনে?
বহুত।
অহ, মানে অলপ- অলপ কৰাযে সেইকাৰণে মানে বহুত- বহুত হৈ- হৈ গৈছে চাগে ন '?
কোৱা কিবা খালা?
খোৱা নাই খামহে।
এতিয়ালৈকে খোৱা নাই ইমান জল্দিকে উঠিলা।
নাই মই দেৰিকে খাওঁ মোৰ, তোমাৰ এটা, দেৰটামান বাজি যায়।
ইমান জল্দিকে উঠি ইমান দেৰিকে খোৱা যে
মোৰ মানে খোৱা টাইম সেইটোৱেই যে বেলেগ টাইমত খালে মোক গেছ মাৰি দিয়ে।
আচ্ছা।
চবৰে মানে তেনেকে তোমাৰ টাইম এটা থাকে না খোৱা। তাৰ আগত খালে আকৌ দিগ্দাৰ আছে বা পিছত খালেও দিগদাৰ আছে।
অ', তথাপি ইমান জল্দিকে উঠি পেলাই খাই ল'ব লাগে। ইমান জল্দিকেটো নোৱাৰা খাব ভোক নালাগে।
ওহো। মোৰ ইঞ্জিন চিষ্টেমচোৱা কিবা বেয়া হৈছে ডক্তৰক দেখাব লাগিব। ইঞ্জিন চিষ্টেমটো বোলো
তাকে।
বুজিছা?
বুজিছো।
হা-হা বাকী অথনীৰ পৰা ৰুটি খাই আছা নে কিবা বেলগো খালা?
নাই, ৰুটি খালোঁ মোৰ এতিয়া বমি লাগিছে অকমান- অকমান।
এ'
উম
পেটটো এতিয়াও বিষাই আছে নেকি?
বিষাই থকা নাই।
আ-দাদাহ
দাদাহ চিনেমা
চিনেমা
গেম চাই আছে মোবাইলত।
মোবাইলত মই ভাৱিলোঁ হলত চাব গৈছে নেকি?
নাই-নাই।
অহ - অহ বাকীহে তুমি ৰুদ হা-হা
কি কৰিছা?
এ'দোকানতে আছো। আমাৰ ঘৰত মানে খাচী কাটিছেটো। লোকেল খাচী। উম, তাকে অকমান হিচাপ- ছিছাপ কৰি আছো। কোনে কিমান লৈছে কিমান দিব আছে বাকী?
অঁ।
বাকী কোৱা?
কি?
মাদাৰ কত গল?
জানো কি কৰি আছে, নাজানো আৰু ৰোমত আছো। উম।
বাকী এনে লিখাটো এনেই কেইটামান বজাত শেষ হ'ব?
হুঁহ্‌, সামৰিলি কেতিয়াবাই? নাই, খটমটো নহয়, মই সামৰিম চাগে, এটা পোন্ধৰ মানত।
অঁ, অঁ। বাকী ভাত-চাত কেতিয়া খোৱা হ'ব তেতিয়া হলে?
নেজানোঁ দে ভাত কেতিয়া খাওঁ?
বাজিব ন দুটামান, চাগৈ?
ভাত খাওঁতে তেনেকে বাজিব আৰু।
অঁ, অঁ। মই মানে, মোৰ মানে, মোৰ মানে, এই মানে তোমাৰ দুটা বজাত কিয় খাই দিও কোৱাচোন। তাৰ আগত মানে চাহ-তাহ কিবা কিবি খাই থকা হ'য় না।
অঁ।
চাহ খোৱা হয়। তাৰপিছত এইফালে কিবা, মানে আগং-বাগং মানে, বহুত খোৱা হয়।
উম।
দুটা বজাত আৰু খ খাব পাৰি আৰু তেতিয়ালৈকে মানে ভোক নালাগে আৰু।
নালাগে গম পাইছো।
আৰু দুটা বজাৰ মানে পাৰ হৈ গ'লে আৰু খাব নোৱাৰি আৰু কিবা এটা আভোগ হৈ যায় আৰু পেট তো।
আচ্ছা।
বাকী এইফালে কিন্তু, আজি কেইটা কল কৰিলা?
তোমাৰ লগতে দু দুটা।
বেলেগৰ লগত আৰু নাই?
নাই কৰা।
বাহ। প
তুমি, তুমি যে মোৰ লগত পা ত তুমি তো গ্ৰুপতো মেছেজ দিব পাৰা, তুমি কিয় নিদিয়া?
হা, হা, হা?
তুমি যে মোৰ লগত পাতা, গ্ৰুপততো মেছেজ দিব পাৰা?
ন গ্ৰুপত আছে বাৰু।
অ' তুমিতো গ্ৰুপতো মানে হেৰি কৰিব পাৰা। কোনোবা আছে নেকি বুলি?
নাই এজনৰ আকৌ চাৰিবাৰ পাতিব পাৰিছে সেইকাৰণে পাতিছো। কিয় বেয়া পাইছে নেকি?
আৰে ভাই, মই কৈছো কি মানে তুমি যে ফ্ৰী থাকিলে গ্ৰুপতে মানে কাবাৰ লগত পাতিব পাৰা। মই সেইটো
অ' নাই পাতো লৰা আহ তোমাৰ লৰা কেইটামান আহে পাতিবলে।
মইত লাগি ম মেছেজ দিও দেখাই নাই।
হা, হা, হা?
তোমাৰ মই মেছেজ দিয়া দেখাই নাই।
এ মই আগত দি থোৱা আছে, তোমাৰ এতিয়া দিয়া নাই এইকেইদিন। মানে সময় নাই না। এইফাল দোকান চাই থাকিব লগা হয়। তাৰপিছত মানে আবাজ-চাবাজ গু গুচি যায়। পিছত কিছুমানে কমপ্লেইন কৰে।
উম, উম, উম, উম।
তাকে নপতাই বেছি ভাল। যেতিয়া মই ফ্ৰী টাইম পাম তেতিয়া, ধুনীয়াকে পাতাটো বেছি বেছ।
মই তোমাক কিয় মই ফ্ৰী আছো বুলি কৈছিলোঁ জানা, মানে ফাৰ্ষ্ট-ফাৰ্ষ্ট মই মানে মই ফাৰ্ষ্ট-ফাৰ্ষ্ট কিয় মই ফ্ৰী আছো বুলি কৈছিলো? তুমি গেছ কৰা।
আহ কোৱাচোন।
মই গেছ কৰিবলৈ কৈছো তোমাক মই। মই কোনো ল'ৰা এনেকে নামাতো চাবা তুমি চেট চাবা মই লৰাক নিদৰি মানে হিমাংকুক দিছিলো তোমাক দিছিলোঁ তোমাক দিছোঁ আৰু এটা লৰা লৰাই মোক দিছিলে। তোমাক দিছো মই কিয় দিছো কোৱা
চামথিং স্পেচিয়েল কিবা?
নহয়, তোমাৰ নামটো এনেকে ইমান ফালতোকে লিখা নাছিলে ধুনীয়াকে মানে ষ্টেণ্ডাৰ্ড কে ত্ৰিদিপ শৰ্মা এনেকে লিখা আছে মই ভাবিছোঁ ভাল চাগে ল'ৰাটো অকমান ষ্টেণ্ডাৰ্ড আছে য় পাতিব পাৰো জংগ-পংগকে লিখে লিখি দিলে বেয়া লাগে আৰু।
এনেই এতিয়ানো কেনেকুৱা লাগেনো?
কি?
এতি এনেই এতিয়া কেনেকুৱা লাগে?
ভাল লাগে, সেইটো ভাল লাগে নহয় মানে একো মানে এনেকুৱা মানে এনেকে আহ' গম পাইছো নেকি মানে। ই মানে কোনো কোনোব ম নাম বেয়া দেখিলে লাভ চাং ল যি দি পেলাই নাম লিখা থাকে যে মানে একে সি পেলাই ইমান খং উঠে মোৰ বহুত ফুটুৱাত লাগে মানে তেনেকা মোৰ, সেইকাৰণে
এ মই সেইবিলাক নাম চাম নিদো মোৰ চিম্পুল
সেইটোৱে তেনেকা ভাল লাগে।
মোৰ চিম্পুলতে সদায় মোৰ মোৰ মানে মোৰ যেনেকোৱা তোমাৰ নামো চিম্পুল তোমাৰ মানে ককা পাতা এইবিলাক মানে তোমাৰ কাপোৰ চাপোৰ এইবিলাক চিমপোল এই ইমান হাই ষ্টেণ্ডাৰ্ড নহয় আৰু।
উম।
মানুহ দেখাইও লাভ নাই নহয়।
সেইটোৱেটো
তোমাৰ যোনটো আছে তোমাৰ লগত থাকা।
ইয়েচ।
মোৰ মতে সেইটো বেলেগৰ মতে কিন্তু নাজানো।
উম সেইটোয়ে সেইটোয়ে চবৰে মতে সেইটো
কিছুমানৰ আছে নহয় আকৌ হাই থিংকিংবিলাক
অচ
হয় ন।
হয় হয়। বাকী কোৱা
বাকী আছো আৰু এনেই পৰি গোটেই দিন দাল।
উম
আগষ্ট মাহৰ পৰা যদি হেৰি কিটো মানে তোমাৰ মানে ৰিজিম চিজিম দিয়া হ'ল।
অ
আগষ্ট মাহত হোৱা কথা আছে কি হয় বা এতিয়া।
অ দাদা নাইনটিন তাৰিখে কিবা একজাম দিব।
অ
উম এটা নজিক কৈ আছিলে মানে মই গুৱাহাটী যোৱা কথা কৈ আছিলো।
হম
মানে এই কিবা পাৰ্ক এখন খুলিছে নেকি তাত সেই পাৰ্কখনলৈ যাম বুলি কৈ আছো। টো জুলাইত এতিয়া মোক কৈছে নাইনটিন তাৰিখৰ পিছত আমাৰ একজাম আছে বুলি।
পাৰ্কখন মানে কোন কোনখন পাৰ্ক পাৰ্কটো তাত বহুত আছে।
এ নতুন কেইখন খুলিছে মজা লাগে কিবা কিবি আছে মানে তাত বহুত
অ গম পালো তুমি কোনখৰ পাৰ্কৰ কথা কৈ আছা। এ এই উজান বজাৰ তোমাক যে মই তোমাক কৈছিলো যে উজান বজাৰ পাৰ্ক খন যে,
জানো মনত নাই।
এখন পাৰ্কৰ কৰে মানে মিউজিকেল ইনট্ৰুমেণ্টচ ইনটুমেণ্ট চবছে তুমি তাত তোমাৰ ফেৰী চেৰী চব আছে তোমাৰ
হয় চাগে
আছে এভৰিথিং আছে তাত।
বিখায় গৈছে দেই।
অ এই নাই ফাৰক কৈ আছিলো।
অ
বাকী কেতিয়া যাবা।
হেল্ল
এই গুৱাহাটীলৈ গলো।
অ গুৱাহাটী লে জুলাই
জুলাই
ইয়েচ।
অ অ খাম খাম অলপ পিছকে খাম ৰ।
মোৰ যে মোবাইলত বেলেগত ক'তো লক নাই। মোৰ ক'ত লক আছে কোৱাচোন?
এই হোৱাটছাপতে চাগৈ?
সেই কত আৰু ছেট জী পি টি।
অ হয় নেকি?
ইমান কথা সুধো চেট যি পি টিক মানুহে চালে লাজ লাগে। সেইকাৰণে
অহ।
আহ।
মানে এ কেনেকুৱা কথা?
কেনেকুৱা মানে বহুত চিম্পল কথা সুধো মানে কি বুলি ক'ম এতিয়া! কেনেকা ধৰণৰ বহুত চিম্পল মানে এতিয়া, এইখন জম্মু কাশ্ম কাশ্মীৰ সিদিনাখন সুধিছো জম্মু কাশ্মীৰ খন কানট্ৰি হয় নে নহয় এখন মানে ব জেনেৰেল নলেজ মোৰ ইমান নাই।
অ হয়।
ত সেইটো মানে টিউশচন গলে চাই ন কোনোবা কোনোবা মোবাইলতটো তেতিয়া লাজ লাগিছে মোৰ সেইকাৰণে লগ দি দিছো
ঠেততেৰিকি।
বাকী মাতাই ক'ত গৈছিলে বুলি কৈছিলা?
ক'ত গৈছিলে ক'তো নাই যোৱা।
ঘৰতে আছে নেকি?
হম।
কিবা কৰি আছে নেকি?
নেজানো।
আহ অ।
কি পঢ়িম ভাবিয়ে নাই পোৱা বহুত পঢ়িবলৈ আছে ৰে।
সেইটোতো হয় বাৰু। হেৰি কিটো এনে তোমাৰ ফাৰ্ষ্ট ইয়াৰত কি কি চাবজেক্ট লম বুলি ভাবিছা তুমি?
মই নজনা ভবা নাই তেণ টোৱে পাঁচ লওঁচোন ভালকে আগত। মোৰ নাইনত কে সাত তিনি ছয় পাঁচ ছয় সাত চাৰি বা পাঁচ পাৰ্চেটেজ বেছি লাগে ক্লাছ নাইন মানে টেনত উঠাতকে পাঁচ পাৰ্চেটেজ বেছি লাগে। অশয় উম উম।
তাতকে বানে বেছি ভবা নাই ইন চাগৈ নেকি?
মই মই এইবাৰ কিমান পাইছো গেছ কৰা তুমি?
আহ তোমাৰ ৰা নাইনত?
অ নাইনৰ পৰা টেনলৈ উঠোতে কিমান পাইছো?
এৰাউণ্ড ছেভেণ্টি?
এই মোক কথাত চছেভেণ্টি নিচনা লাগে নেকি?
সীষ্টি ফাইভ লাষ্ট তাৰ তলত নাই।
আৰে কচোন, কিমান নম্বৰ পাইছা? আহ!
নাইনটি থ্ৰী?
উমহু চাৰ্টিফিকেট লাগিব নেকি ক ফটো মাৰি দিম উম
ও মানে আৰু মানে পাচ মানে, এই ভগৱান
ধেত তেৰিকা চেভেন ছিক্সটি ফা
মক্কেল কেইটাৰ নিচিনা নকবা আকৌ মই জোনাকী পোহৰত পঢ়িছো বুলি।
উমহ হু হু ভাবি থৈছো হেহেআ উস উম হু
শেষেই হ'ব তেতিয়াহ'লে আৰ
মই কৈছো মোৰ কথাত কেনেকুৱা নিচিনাৰ লাগে কৈছে কি ছিক্সটি ফাইভ বোলে ও
নাই মই প্ৰথমতে মই সেইটো কম বুলি ভাবি আছিলো দেই নাই মাইনতত এ মানে ড্ৰাইভাৰ ধই গ'ল বস্তুটো
হব হ'ব। দিয়া দিয়া ভাত খাব যোৱাৰ টাইম হ'ব এতিয়া যোৱা বাই বাই, আহি পেলাই মেছেজ দিবা।